এ ভাতে আছিল। উম, তুমি?
নাই নাই মই বনাই আছো।
কেৰেং চেৰেং আছে নাই এই কেইদিন।
নাই নাই কেটেং চেটেং ৰখা নাই ঘৰতে। কেলাহ
উম, এই ফুলবিলাক পইচা কিমান দিয়ে?
ফুল দুমাহ চাৰিশ
অ সাধত
চোৱাত তিনি, চাৰে তিনিশ
উম তুমি দেখন হে
কি কৰি আছে?
আছোৱে এনেই। তুমি?
মইয়ো এনে বহি আছো।
উম, খবৰ ভাল?
ভালে ভালে। তোমাৰ?
আছোঁ আৰু নমই জীয়াই।
অ কলেজ চলেজ যোৱা নাই?
ক'লেজ চিতা নললো নহয় এবাৰ শুন।
আহ
তুমি?
মই গৈ আছো।
অ কোন ক্লাছ এবাৰ
এইবাৰ ছেকেণ্ড ইয়েৰ
অহ কোন কলেজত
এই আমাৰ তেজপুৰ কলেজ
অ গৈ আছ নাই ক্লাছত
ক্লাছ গৈ আছো অ
উম কম্পিউটাৰ চম্পি আই টি আই কম্পিউটাৰ কিবা লৈছা
আই টি আই লৈছো আই টি আই
অ কেতিয়া কেতিয়া থাকে ক্লাছ
আই টি আই তোমাৰ এসপ্তাহত তিনদিন
হে
এসপ্তাহত তিনদিন
অহ কিমান লৈছে হেৰি ফিজ
তিনি হেজাৰ
অ কেই বছৰ
নবছৰ
অ কোনোবা ললে কৰিব পাৰিব নোৱাৰিব তাত
পাৰিবা তুমি ল'বা নেকি
অ তাকে ভাবিছো
অ মই সুধি চাম দিয়া
অ কি কি লাগিবনো তাত বস্তু ডকুমেণ্ট
তোমাৰ আধাৰ কাৰ হেৰি লাগিব ডকুমেণ্ট মানে তোমাৰ সিহঁতে ক'বতো
অ
এইটো পিকনিক এটা খাব লাগিছিল না
অহ খাব লাগিছিলে
অ
বাকী আৰু কোৱা উম
মাংস চাংস দি
উম
সেয়া
স্কুটিত কিমান দি আছে মাইলেছ এতিয়া তোমাৰ
মোৰ তোমাৰ চল্লিশ
অ
বেছি নিদিয়ে তালে
উম
চাৰ্ভিচ চাৰ্ভিচিং দিয়া নাই যে
অ চলাই কেনে লাগে
চলাই মজাই আৰু বেছি স্পীড চলালে এই কপে অকমান
অ' শাবশিংকে কেইটা গল এতিয়ালৈকে
পেছি তাৰিছো
উম এ চকা বা পোৱা ন
অ তোমাৰ হেল্ল'
মোৰ গ'ল সাতটা আঠটামান
অ
কিমান চলিছে কিলোমিটাৰ
মই পাচ হাজাৰ কিমান মান চলিলেগে
হে
পাঁচ হেজাৰ মান চলিল নেকি
আহ কেই কেই বছৰ হ'ল স্মৃতি
স্কুটি তোমাৰ দেৰ বছৰ
উম চৰকাৰৰ পৰা পোৱা নাই এখন নে কিনা
চকা পচৰকা
এ কিমান দিন হল কেই বছ কিমান দিন হ'ল দিয়া
তেয়া তোমাৰ দেৰ বছৰ মানেই হ'ল আহ
বাইকখনো মোৰো এতিয়া চাৰ্ফচিং কৰিব লাগে আৰু
অ এই ছাব্বিশ হিজাৰ দিলে মাইলেজ ধুনীয়াকৈ আহে ন
অ এ ইয়াত হেৰি বে ক্লাছ ধৰি থাকিব লাগে যে ইয়াত ইমান নিদিয়ে ফ্লাই অভাৰ শ্লাই অভাৰ তাত ছিক্সটি ছিক্সটি ফাইভ তেনেকে দি দিয়ে
আহ
উম দৌৰিব তুমি দ দৌৰিব যোৱা নাই নোযোৱা
মই দৈব দুদিনমান গৈছিলো এতিয়া নোযোৱা যোৱা নাই বাৰুতে তুমি তুমি গৈ আছা নেকি
এ নাই যাওঁ মই শুইয়ে থাকো ঘৰত
হে- হে অ
আ বিলু পাঢ়াত কেনেকুৱা উম তোমালোকৰ ক্লাছ কোৱালি কেইটা আছে
গাজৰ তোমাৰ আমাৰ সোতৰটা
অ লগৰকেইটাৰ নামটো জানা
চাৰ জান। জান?
এটা তাকে কৈ থাকাচোন।
গোপাল তাৰপিছতে আকৌ প্ৰিয়াংকু
অ প্ৰিয়াংকু মানে সেই কোনটো?
গাম্বু গাম্বু।
অ গাম্বু উম। এই যে সদিনাখন কেতেইং গৈছিলে ন?
আহ।
উম।
তাৰপিছত আকৌ হেৰি দুলহন।
দূহন।
অ। আকৌ হেৰি এইটো কোনে আছিলে বিকাশ।
উম।
তাৰপিছতে আৰু কেইটামান আছিলে কেইটামানে পাহৰি গৈছো।
অহ।
এই বৰষুণে দিব নেকি ন?
উম।
বতৰ বতৰটো ডাৱীয়া হৈ আহিছে।
অ যিহে গৰম দিছে আৰু একেইদিন।
অ।
উ এ নিলুতপলৰ কিমান দিয়ে বাইকখনৰ মাইলেজ?
নিলোৎপল দা? তোমাৰ দিয়ে ফিফটি ওৱান, ফিফটি ফাইভ মান দিয়ে নেকি?
উম তাৰখন হেইদিনাখন চাৰি বছৰ সোমাই গ'ল ন?
আহ। তোমাখন কেই বছৰ হল?
মোৰখন তোমাৰ হেৰি এই আগষ্টত তিনি বছৰ সোমাব। উম, সি কিহত লৈছিলে?
আ হেৰিত লৈছিলে বোলে জোনত লৈছিলে বোলে।
নহয় নহয় ইয়াৰটো।
ইয়াৰতো জানো হেৰি বিচত লৈছিলো বা নেকি? মানে বিশচত নহয় হেৰি ল
বাইশ মানত লৈছে নেকি ন মই তেইশত লৈছো। উম চলাব দিয়ে নে?
উম স চলাইছো
অ তাৰ বাইক খনে মই প্ৰথম চলোৱাইগে ভালপুঙৰ পৰা আহোতে।
আহ এ কঁকাল বিষাই বহুত, কঁকাল বিষাই।
এইটো মানে নচলোৱা কাৰণে হয় আৰু মই চলাই থাকো যে মোৰ এতিয়া সেইটো অনুভৱ নোহোৱা হ'ল
আহ
উ মোৰতো তোমাৰ আঢ়ৈ বছৰত একাৱন্ন হাজাৰ চলি গ'ল
একাৱন্ন হাজাৰ
টিৱান
বা ধেচলিল দেখোন
ওম ঘূৰিয়ে ফুৰোঁ আৰু
হে হে।
তুমি হেৰি কি বুলি কয় ভাগ্যক চিনি পোৱা।
ভাগ্য ভাগ্য অভাগ্য। পাওঁ পাওঁ
উম্‌। উম উম। অ উম
হেৰি সেইখনা এইফালে গৈছিলো তাত তোমাৰ তোমাৰ নিচিনা ল'ৰা এটা দেখিলো। সেই টাউন ফালে যাওঁতে।
উম
কি স্পিড চলাইছে।
অ উ। ভণ্টা এইবিলাক পোৱালিবিলাকত তুমি ৰাতি কেইটাত শুৱা
মই ৰাতি তোমাৰ চাৰে এঘাৰটা বাৰটা।
অ
কেতিয়াবা সোনকালে শুই দিওঁ
হে
কেতিয়াবা আকৌ সোনকালে শুই দিওঁ।
উম। বা হতৰ খবৰ কেনেকুৱা।
ভালে ভালে
উম বাই কি কৰি আছে এতিয়া।
এতিয়া বি এ ফড চেম।
অ ক'ত পঢ়ি আছে
তেজপুৰ কলেজতে
অ অ
সেয়া
দৌৰিব যাব লাগিব আৰু নঃ।
আবেলি যোৱা নে ৰাতিপুৱাও যোৱা?
নাই না যোৱা নাই এতিয়া গৈছিলোহে আগতে এতিয়া যাম আৰু। এক্জামটো খতম লওঅ। তাৰপছত যাব লাগিব দৌৰিব।
অহ।
স
পিছে ঘৰৰ মা দেউতাহতৰ খবৰ কেনেকুৱা?
ভালে ভালে। তোমাৰ?
আছে আৰু।
আ অ।
উম উম।
আজিকালি ভিডিঅ' চিডিঅ নবনোৱা হলা নি?
নাই পোৱালিটাই ৰিজেক্ট কৰি দিলে যে। এ কি ৰিল ৰিলতে ডিলিট কৰি দিলে।
অ।
তেতিয়া মন চন নোযাৱা হ'ল।
অ।
তাকে বনোৱা আকৌ এডিট কৰা। আকৌ পোষ্ট কৰা।
সেইটোৱেই ত
উম চাই কেনেকুৱা লাগিছিলে?
মজা মজা।
হম
লাইক কমেণ্ট চব শ্বেয়াৰ চব মাৰ্াৰ
উম
সেয়া।
স্কিন মোবিল কি কি হলোৱা লগোৱা।
মোবাইলল নান নাজানো
অহ।
অ ভাই জন হতেতে চেঞ্জ কৰি দিব আৰু।
কিমান মান লয়?
এ তোমাৰ তিনিশ ষাঠিটো।
নহয় নহয় গোটেই একেই গাড়ী পূৰা চাৰ্ভিচিং কৰি মেলি,
চাৰ্ভিচিং কৰিলে তোমাৰ তোমাৰ দুহেজাৰ টকা লয়।
দুহেজাৰ? কম বেছ কৰে নে?
মবিল চোবিল আছে এয়া ফিলটাৰ সেয়া ফিলটাৰ চব চে্ণ্জ কৰি দিয়া যে।
অ অ
সেয়া গোটেইখিনি কৰি দিম ত
পইচা ধেৰলৈ লয়।
অ এই নাই তোমাৰ দিলাৰ। চেইনজ কৰো গৈ না।
এই ডিলাত নকৰিবা ডিলাত কৰি লাভ নাই বাহিৰত কৰিয়ে লাভ।
আহ
উম দিলত মানে এটা কামেকে মানে আকৌ গ'লে মানে পিছত মানে এনেকুৱা কৈ দিয়ে যে আকৌ আহিবই লাগিব মে লাভ একো নাই দিলত সেইকাৰণে মই এবাৰ যি কৈছো। আছিলো দুবাৰ মান পিছত নোযোৱা হলো
অ
এই স্কুটিখন কিমান মানুহ যে স্পীড
স্পীড তোমাৰ নাইণ্টি ফাইভ
হেন্দল চেনেল কপে নে
বেয়া কপে স্কুটী
চলাইতো ধুনীয়া লাগে ন
চলা ধুনিয়ে লাগে কপে খালি ভয় লাগে ক কঁপিলে ভয় লাগে।
মোৰ এতিয়া বাইক চলাই চলাই আমনি লাগি গ'ল আৰু মোকো স্কুটি লাগে আৰু আমুৱাই গৈছে আৰু বাইক
এ এৰক্সখন লৈ লোৱা উম পিকাপো মজে দুশ চিচি
কি ভাই
আ অ ৱান ফিফটি আছে নেকি পাহৰি থাকিলো
স্কুটাৰ হেৰিতে পৰে আৰু স্কুটি হেৰিত নপৰে
পিক আপো মজা আছে।
উম
অ বৰষুণ যাক লাগিছিলেহে ন
উম
নদত পানী বাঢ়িলে খাটুব পাৰি।
তুমি সাঁতেৰিব জানানে নে
জানো জানো
উম গৰম দিহে দিছে আৰু এ যে সেইদিনাখন যে এইটো কি বুলি কয়। এই পোৱালিটো কি হৈছিলে?
সেই পোৱালিট সিদিনা পানীত পৰিলে।
কেনেকে
সাঁতুৰীভ নাজানে সি
অ
সেয়া
তাক লৈ গ'ল চাগে ন
অঁ
উম
দিয়া হ'ব দিয়া আৰু ন
আহ